হেল্ল' অ- কি কৰিছে? চাহ
এ- চাহ-তাহ-
এয়া আলহী আহিছে। আহিছিলে, তাৰ পাছতে বিয়া মাতিবলে তাৰপিছতে সেই মাতি পেলাই গৈছে। তাৰপিছত মইও সেয়ে আহি পেলাই বহিছো, মই বোলো ফোন এটা কৰোচোন বহুত দিন খবৰ খাতি পোৱা নাই কিনো কৰিছে ভাল নে বেয়া?
ভালেই কৰিছা।
অ-তাৰপিছতে এতিয়া চাহ-তাহ খালা?
খালো-খালো পিছে আলহীক কি দিলা?
আলহীক তোমাৰ সেই চাহ দিব খুজিছিলা মায়ে চাহ নাখাও বুলি কলে, তাৰপিছত নাখাও বুলি কলত তোমাৰ সেই আম পান্না চৰ্বত আছিলে- তাৰপিছত মায়েহে- তাকে- অকমান হেৰি কৰি পেলাই তেনেকেই দিলে। ভাল- ভালহে- তেনেকে অনা নহয়। মানে কি মোক বৰকে সেই ঠাণ্ডাটো খাব নিদিয়ে যে, তাৰপিছত তোমাৰ- সেই এটা অনা হল সেই তেনেকে সেইটোকে ধৰি লোৱা দিছে, তাৰপিছতে সেই পতককে কেতিয়াবা মেইন আলহী- দুলহি আহিলে লাগে অ।
লাগে -লাগে- লাগে-
চবেই চাহ টো নাখায় নহয়
অ-
অ- তোমাৰ নেমু চৰবততটো বনাও বুলি কওঁতে অকমান সময় লয়।
বাকী খা-খবৰ কোৱাচোন।
বাকী খা-খবৰ চব ঠিকে থাকে চলি আছো আৰু- গৰমে খালি সিজাই দিছা দেই। মাহঁতৰ ঠিকে আছা তোমালোকৰ
আমাৰ মাহঁতও ঠিকে আছে বুলিয়ে ক'ব পাৰি এ চাউল অলপমান ৰ'দত দিছিলো যে সেইবোৰৰে ক'লা পোকবোৰ ভালকে যোৱাই নাই বুজিছা ইমান সাংঘাতিকো এইবোৰ
এই বস্তু বোৰ আৰু ইমান পোক হৈছে কালি যে তোমাৰ জানানে আমাৰ বৌহঁতৰ ঘৰত তোমাৰ ৰাজমাহ আৰু লুবিয় মানে এনেকে মিক্স কৰি পেলাই আনি থৈ দিছিলে। তাৰ পাছতে কি হ'ল টেমাতত থৈ দিলে গোটেই টেমাতত পোক লাগি গ'ল নহ সেইবোৰ তা পিছত
এইবোৰ অকমান দিন থৰি দলে নষ্ট হয়
অ তাৰ পিছত কালি আমি গৈছো গ'লত মাক দেখুৱাইছে ঔ খুৰি চাকচোন কি কৰো তাৰপা মায়ে বোলে হেৰি কৰা এইখিনি মেলি পেলাই ৰ'দত দিয়াচোন যদি বোলে এনেই বাহিৰে বাহিৰে ঘূৰি ফুৰিছা বেলেগ কথা কিন্তু যদি ভিতৰ ভৰ ষ্টক সমাই গৈছে বা বস্তুতটো যদি বেছি বেয়া হৈ গৈছে তেতিয়া খাব নোৱাৰিব পেলাই দিব লাগিব। মেলি নিচা গোটেই লি মানে যেনেকুৱাকে পোকবোৰ ওলাই যে দেখি গাটো কি পিচাই গৈছো তাৰপিছত অ তাৰপা সেই দাদাই বোলে নহয় দেই এইবোৰ বোলে সেই তিয়াই পেলাই গৰুকে দি দিব লাগে বোলে তাৰ পিছত তিয়াই পেলাই ধুই ভালকে অ সেই গৰু সেইটোৱেটো কথা মেইন তাৰ পিছতে সেই কি কৰিলে নাজানো আৰু দেই তেনেকে যেনিবা কৈছিলে তাৰ পিছতে ইমান বস্তুবোৰ নষ্ট হয় কেতিয়াবা আৰু এই ৰাজমাহ লো এই বস্তু বোৰ মানে কি হয়। জানানে? মানে কিছুমান পদ থব নোৱাৰি থব নোৱাৰি ইয়াৰ লগতে কিছুমান বেয়া আহে বেয়া আহে মানে বস্তুতটো তুমি ইমান দাম লয় কিন্তু সেই বস্তুটো কি হয় কিছুমান সেই কটলা কটল নিচিনা হৈ থাকে কুকাৰত তুমি পঁচিশটালৈকে হুচেল মাৰও তুমি নিখিজেও কালি কালি আমাৰ মায়ে তেনেকে হেৰি ৰাজমাহ বনালে তাৰপিছতে আবেলি সময়ত ৰুটি লও খাবলে তাৰপিছতে উম সিজাইছে সিজাই চিটি মাৰিছেহে মাৰিছে কট তটা চিটি চিটি মাৰিছে কোনো হিচাপ নাই ইমানেই চিটি মাৰিছে ইমানেই চিটি মাৰিছে কিন্তু নাই নহয় তোমাৰ চিটি মাৰোতে মাৰোতে তোমাৰ মানে ভালকে নিসিজিলে বস্তুতোক সেই গোটা গোটা নিচিনা হৈয়ে থাকিলে তাৰ পিছতে মায়ে বুলি এইবোৰ খাব নোৱাৰি দেই তাৰপিছত ততে সেই যিখন আৰু অকনমান উ ঘুটনি দালে সেই থেকেচি থেকেচি তোমাৰ হেৰি কৰি মেচ কৰি পেলাই তেনেকে আলু চালু দি পেলাই জলা পচলা দি বনালে বাকী যিকেইটা নিসিজিলে মায়ে লাহেগে সেইকেইটা আঁতৰাইঁতে পেলাই দিলে কি কৰিব নহ'লে খাবা কেনেকে
নোৱাই নোৱাই
খাবলৈও মন নাযায় ন সেই বস্তুবোৰ
উম
ন এইবোৰ ভাল নালাগে।
হেৰি এইটো কি বুলি কয় উম নহয় সেইয়াই আৰু এইবোৰ অকমান চাই মেলিও আনিব লাগে নহলে এনেই পইচা পাতিও যায় আৰু নষ্টও হয়।
অ তো অ আৰু কি হয় তোমাৰ আমাৰ ঘৰত মানে দেওবাৰ দিন বুলে ঘুগুনিটো বিশেষকে লাগে মানে।
অ এই আমিও খাওঁ আমিও খাওঁ দেওবাৰ এতিয়া জানা নাই আজি মই ভাবিলো এ ৰিফাইন শেষ হৈ আছিলে, তাৰপিছত মোক কলে মোৰ লুচি সমানে বুলি কলে। এনে আমাৰ বুদ্ধি দাইল বা মটৰ থাকে কিন্তু এতিয়া নাছিল সেইটো কাৰণে আজি লুচি খাম বুলি গ'লে তথাপিও মই ৰাতিপুৱা পতাপত দেওবাৰে যে সেইটো কাৰণে আলু আৰু চুৱাজ বইল কৰি পেলাই তেনেকে বনাইছো।
উম উম সেই তোয়ে, আৰু আমাৰ আক হেৰি হয় আমাৰ ৰিফাইন ন আমাৰ ৰিফাইন নচলে আমাৰ ডালডা চলে চলে এই ৰিফাইনটো মানে এ ডালডা ঘিউতো যে
কিন্তু সেইটো কিন্তু ভাল নহয়।
আকৌ এতিয়া কিছুমানে কয় ৰিফাইনটো ভাল নাই আমাৰ আকৌ কি হয় ৰিফাইন খালে গেছ হয়।
নহয় নহয় ৰা এই এইটো ৰাইজ অয়েল যে সেইটো যে
আমাৰ তোমাৰ আনি পেলাই চালে আমাক কি হয় পাপাৰ বিশেষকে মানে মোৰ বা মাৰ বৰকে দিগদাৰ নকৰে পাপাৰ কি হয় ৰিফাইন যদি খাবলৈ হয় পাপা মানে পাপা বিয়া চিয়াতো নেখা খাই ঘৰতো আনকি তোমাৰ বনাই
তোমাক এটা কথা কওঁ মই কিন্তু কেতিয়াও ডালডা খাব নোৱাৰোঁ, মই কোনো কাৰণ আমি মানে আগতে ডাল বেলেগ আমি আগতে ডালদা খাওঁ দে ডালদা মানে কেতিয়া জানা, আাৰ খুৰা মানে বেটলেনত চাকৰি কৰিছিলে ন তাৰপিছত খুৰাই মানে এই হেৰি কি পোৱা বুলি কয় ন কিবাক দিয়ে পাহৰি বেলেনৰ ফালৰ পৰাই দিয়ে মানে ৰা
অ অ উ গম পায়চো অ
সেই দালি চালি বিলাকো আহে আৰু লগতে ডালদা অলপমানো দিয়ে এক কেজি মান ডাল আহে ত পাছত মাহঁতৰ ৰুচি। কি বনাই আৰু ডাল দাই লুচি টো চাবচোন ক শুকান নিচিনা কৰি পেলাই ডাল দাই বনালে
শুকান নিচিনা কৰে কিন্তু খায়ো আকৌ কিছুমানে খাই বৰ ভাল পায় আমাৰ ঘৰ এতিয়া কি হয় আমাৰ জাত ঠাই ছোৱালী কেইজনী মানে তোমাৰ সেই পাপা বায়েক তৰ ছোৱালী কেইজনী কি হয় তাহাঁতি আহে নহয় তাহাঁতি মানে কি হয় ফোন কৰিব মামি হেৰি বনাবা দেই তুমি আলু ভাজি আৰু তাহাঁতি মানে ভাল পায় আমাৰ ঘ আলু ভাজি আৰু ডালদা ঘিউ লুচি টো তাৰপিছত এতিয়া আমি মানে ভাবো দেই আমি এতিয়া খাও আমি এতিয়া বস্তুতটো ইমান লুচিতটো কেতিয়াবা হয়ও মানে সেই বস্তুটোত অকণমান তেনেকুৱা নিচিনা হয় কাৰণে কেতিয়াবা মইো ইমান ভাল নোপাওঁ দেই তাৰ পিছত কিন্তু আমাৰ এতিয়া যিমান আলহী আহে সোধে মানে এইটো কিহত বনাইছে আৰু যদি ডাল ভাত বনাইছো বুলি কয় ভাল পাই খাই এ মানে কি বস্তুতটো কিহৰ কাৰণে নাজানো এতিয়া সেই আমাৰ গুৱাহাটীৰ মোৰ বা মানে বত্তাছোৱালীজনীৰ বিয়া হৈছে ভিনন্দু সি আহে সি মানে এবাৰ আহি প্ৰথম আহোতে মানে তোমাৰ ডাল তাত বনাই পেলাই মাই লুচি তাৰ পিছত আলু ভাজি ঘক দি এনেকে কিবা কিবি এনে বনাই পেলাই তাক খুৱাইছিলে তাৰ মানে ইমানেই টেষ্টটো মনত থাকিলে সি মানে আহে নহয় আহিলে মানে সি যোৰহাটত যিমান দিন থাকিব তাৰে তোমাৰ সেই দুদিন বা এদিন মানে আমাৰ ঘৰত মানে খোৱাকে আহে আৰু আহিলে মানে মাক আগদিনাখনি
লুচি আৰু ডালদা ডালদাত বনোৱা লুচি মানে আচলতে কি জান নাই নহয় মানে সেইটো মানুহৰ টেষ্টৰ ওপৰত প্ৰথম আমি মানে আমাৰ ঘৰত আগতে আগতে চলিছিলে তাৰ পিছত মানে মোৰ কি হয় ডাল ডাল খ আলু ওপৰত আলু যে মানে ওপৰছাইদে ওপৰ চাইডে শিয়াল লগাগ নিছি লাগি থকা নিচিনা হয় কিবা অশান্তি লাগি থাকে মানে
অ গম পাই আছো
উ ওপৰ চোতাত কিবা এসা ঘিউ লাগি সানি থোৱা নিচিনা হৈছে ছিলে মানে আন লাগি থোৱা নিচিনা তাৰপিছত মই বলো নাই নাই নাখাওঁ দে এইবোৰ খাব ন বোলো বেয়া লাগে বোলো
অ, সেইটোৱে চা না চবৰে বেলেগ বেলেগ গম পাইছা নাই। এতিয়া আমাৰ মোৰ বাৰু একো নাই দেই মোৰ ৰিফাইন ডাল্ডা বুলি কেচ নাই মোৰ যি খাওঁ মোৰ তাকে চলি যায়, কিন্তু সেই আমাৰ পাপাৰ কাৰণে দিগদাৰ। পাপা মানে কি হয়, তোমাৰ ডাল্ডাৰ বাহিৰে তেওঁ মানে সেই ৰিফাইনত বনোৱা লুচি বিয়াই চিয়াই হ'লেও নেখায়।
অ এই মানে, এতিয়া আমাৰ দেউত ত এইবোৰ খাব নালাগে, লুচি খাব নালাগ ন, কাৰণ ক্ৰিয়েটিনাইনৰ প্ৰব্লেম হৈছে। ছে ন। থাকিলে মানে এইবোৰ বস্ত সেইদিনা ন অকনমান, অকনমান বাঢ়িছিলে। এত তিয়া যেনিবা কমিছে। উম। কিন্তু মানে, লুচি এই ৰুচ, আগতে মানে একদম খুব বেঙেনা ফ্ৰাই কৰি খায়। এই লুচি বনাই পেলাই, বা ৰুটিও মানে একদম ৰিফাইনতে বনাব আৰু দেই। বনাই পেলাই, বেঙেনা ফ্ৰাই কৰি, বেঙেনা ফ্ৰাই কৰি লয় আৰু একে মজা ছে খায়। বা তেল মানে অকমান, আমাৰ মায়ে যদি অকণমান দিয়ে, নহ হ'ব একদম, তেল ধুনীয়াকে ভাজিব লাগিব। কিয় এনেকে, নিজে ভোজ বনাই থাকে কাৰণে মানে একদম উম, একেবাৰে চব ফালে যেন ভালেই হ'ব লাগিব, আৰু সদায় সেই নিচিনাকে মানুহে বনাব নোৱাৰে নহয়। অ, আৰু তেনে কোৱা মানে একদম।
এ মতা মানুহ অকল এই মতা মানুহবোৰ কি হয় আৰু আগতে বিশেষকে যেতিয়া মানে ভালকে, অ একেই তেতিয়া হ'লে, অ একেই তেতিয়া হ'লে আৰু তেলতে পুৰা ভাজিব লাগিব। তেলতে লাগিব, উম।
আৰু স্কোৱাচ বোৰ একদম না খায় দেই সেইবোৰ সেইবোৰ চব বেলেগে খাব লাগিব। ইচ, ইচ কচ নাখায়। তেনেকুৱা মানে। আৰু চব বস্তু মানে একদম এ ৰঙালা ভাজি খায়, এতিয়া চুগাৰটোৰ কাৰণে ৰঙলা বেয়া এই ইউৰিক এচিডে বিষত একদম তত নাইকিয়া হৈ আছে হেয়া কিন্তু একদম ৰঙালাউ ভাজি খাব আৰু ৰঙলাউ ভাজি তাৰিছত মোক আকৌ ফ থাক দেই মই বো তুমি মচু দাইল খাইছিলা নে মায়ে ক'লে মচুৰ দাই সোপাক খাই থাকে তাৰ পাছত মই বুলো মছু দাইল ছা হয় নাই এদিন কৰ'ৰবাত বাহিৰত যাওঁতে ন কলো মানে তাৰত কৈছে নাই খোৱা নাই মই মগু দাইলকে আছো এনেই কৈছে মানে
এনেই গম পাইছো এ এ কি হয় জানানে আমাৰো একে আমাৰ এতিয়া আমাৰ মায়ে মানে কয় আগত তাৰ মেন কি হয় আমাৰ সাহত যেতিয়া মানে আইতা আছিলে একদম গাখীৰত তোমাৰ চাহ বনাই খাব তাৰপিছত একদম তেলতে মানে পুৰা তেলতে তোমাৰ ভাজি চাজিবোৰ বনাব লুচি একদম
অ আৰু যে সৰু সৰু আলু গুটি একদম কেনেকে ভাজি
অ আৰু তেল আৰু তোমাৰ সৰু আলু গুটি যদি অকনমান কোনোবাতো গুটি যদি মানে অকনমান কিবা তেলটো ভালকে মানে ডপ নোহোৱাকে কেতিয়াবা যে অকনমান লাইট কে ভজা হয় ন সেই তেনেকে বনালে আমাৰো বেয়া পায় নেখায় মানে সেইটো বৰ বেয়া পায় আৰু তেলত মানে পুৰা চব বস্তুত
এতিয়া মানুহে যে কমাই খাব লাগে তেতিয়া সদায় খাব পাৰিব কিন্তু সেই মুখ বাচিব নোৱাৰিলে এতিয়া আগতে মানে কি একদম উম মই মানে একদম ইয়াৰ দৈ মানে মই ইমানেই ভাল পাওঁ মানে একদম আৰু একে মহৰ দৈ একদম ঠিকছে আনে নে খুৱাব এইটো খাব সেইটো খব নিজে মানে কি হয় নামলে গ'লে এইবোৰ অ একো খাই নাযায় গৈ পেলাই একদম ডাইৰেক্ট মহৰ দৈ খাই দিব গৰু দৈ খাই দিব তেতিয়া টো জাল আছিলে আৰু একেবাৰে তেনেকুৱা ম'হৰ দৈ গৰু দৈ একদম মহৰদৈটোত বহুত বেয়া ন, আৰু প্ৰসাদ খাব মা- প্ৰসাদ এইবোৰ খালি পেটতে এইবোৰ খাই দিলে পেটত হেৰি কৰিব নহয়। মানুহে সেইটো কাৰণে নহয় ভাবিব লাগে নিজৰ কথাও। গম
সেইয়েতোৱে আৰু কি হয় জানা নাই, এতিয়া আমাৰ দেউতাৰ কি হ'ল? আমাৰ দেউা হাৰণিয় অপাৰচন হৈছিলে দেই বিয়াৰ পাছতে। তাৰপিছত তেতিয়াই কিহল আ তুমাৰ মহৰ চীগীলামে ডক্তৰ এজন আছিলে। তেখেতে তেতিয়া বোলে গাখীৰ চাহ বন্ধ কৰি দিয়ক গাখীৰ আমাৰ একদম মানে ৰাতিপূৱাই গাখীৰ চাহ লাগিব আমাৰ একদম পুৰা চেনি দি চাহপাত দি পুৰা গাখীৰতহে চাহ খাই মানে এতিয়াও মানে। গাখীৰ চাহ দিনটোত একাপেই খাব সেই একাপ টো যে খাই সেই একাপ টো একদম স্পিচিয়েল লাগিব মানে। তেওঁক সেই গাখীৰত বনাই নিদি দিলে খেং খেঙীয়া হলে ভাল নাপায় মানে, তাৰপিছত তাকে বাৰু দিয়া মই সেই চাহকন দি লওঁগে পিছত পাত- পাতিম বাৰু দেই। হ'ব দিয়া, অঁঃ